ৱেকাফ
হেল্ল'
হেল্ল'
ঐ মাটি নাহিলি নি
আ আ
মাতি লোৱালে নাহ নেকি ৰাইজৰ
যাম যাম এই ওলাই আছো আৰু তোৰ
অ আহ
কাম বন ধেৰ থাকে নহয় ৰাতিপুৱা গোটেই কাম বনখিনি কৰি পেলাই এই ওলাইছোঁ মানুহবোৰ আহিছেনে
আহিছে আহিছে এ কাম বন মানে ওলাবই আৰু ধৰ ৰাতিপুৱা এতিয়া গৰু গা পা ধৰি গোটেইখিনি কাম কৰি মেলি আৰু এতিয়া ওলাই মেলি যোৱালে দেৰিয়ে হয় এতিয়া ৰাইজৰ কাম বুলি ক'লে আৰু দেৰি হয় ধৰ দচটা বজাত বুলি ক'লে এঘাৰটা বাজে
অ এতিয়া ধৰ ক কঠীয়া চঠিয়াবোৰ অনা হল নহয় সেইবোৰ কালি লাগিছে
কঠীয়া অনা হ'ল অনা হল এই আমাৰ অনিল দা তেম্পুতে গোটেইখিনি উঠাই মেলি আনিলো আনিলোঁ
কঠীয়া ক'ত পাৰিছিল নো
এই কঠীয়া আমাৰ এই নামঘৰতে মাটি অলপ আছিলে নহয় তাতে পৰা হ'ল
ক'ত ক'ত
নামঘৰতে মাটি লোৱা নাছিলে জানো মাটি এখনত ছাইডত মাটি অলপ আছিলে নহয়
অ অ ভা ভা ভালেই কৰিলি তাৰপিছত হেৰি নহয় কি বুলি কয় মাটিনো কিমান ললি এইবাৰ
মাটি এবাৰ বেছি মানেতো বেছি নহয় অ এই হেৰিহে আও খাজনালৈ এই আশ্ৰমৰ পৰা লোৱাহে মাটিহে আৰু দুবিঘা নে চাৰি বিঘা কিবা এটা লৈছে আৰু
অ ভালেই হ'ল হেৰি নহয় কি বুলি কয় নে সেই মাটিখিনিত যিহেতু পানী থকা মাটি ধৰ সেইখিনি এতিয়া যদি আমি খেতি কৰিবলৈ যাওঁ ট্ৰেক্টৰে চহাই দিয়াৰ পিছতো বোকাখিনি থাকেই গতিকে এইখিনি মাটিত মানে মই ভাবিছোঁ এই শা শালি ধান টো বা এনেকুৱা ৰঞ্জিত চঞ্জিত ধান দিয়া হ'লে অকনমান বেছি ভাল হেঁতেন নেকি
অঁ এই মানে কি ধৰ এতিয়া যিটো মাটিত যিটো ধান মানে সেইটো চাই মেলি ল'ব লাগিব আমিটো এতিয়া ধৰ আগৰ আমিতো এতিয়া ধৰ মই মানে হেৰিকহে খেতি কৰোঁ পৰম্পৰাগতভাৱহে কৰো মানে আগৰ বছৰ যিটো ধান মানে তাত ভাল হৈছে সেইটো ধানেই এইবছৰ দিলে বেছি ভাল হ'ব মানে আমি ধৰ মানে ফলটোপ যেতিয়া পাওঁ তেতিয়াহে আমি কৰিবলৈ ভাল হয় এতিয়া যদি বৈজ্ঞানিকভাৱে মানে মে আমি মাতিডৰা হেৰি কৰি লওঁ
হয় হয় এতিয়া বৈজ্ঞানিক মানে বৈজ্ঞানিক চিন্তাধাৰা মানে বহুত আহিলে এতিয়া যদি তই সেই মাটিখিনিৰ ওপৰত ভালকে চাবলে বিচাৰ। তেন্তে কিছুমান এপো আছে সেই এপটোৱে কৈ দিব এইখিনি মাটিত কোনটো খেতি ভাল হ'ব তাৰোপৰি যদি তই আহ তাৰোপৰি যদি তই আমাৰ পঞ্চায়তলৈ যাৱ আমাৰ গ্ৰাম সেৱকে সেই সেই মাটিৰ বাবে উপযুক্ত তোক বীজো দিব লগতে তোক সাৰটোও দি দিব সেইমতে যদি তই প্ৰয়োগ কৰ মানে তোৰ যিমানটো ধান উৎপাদন আগতে হয় তাতকে বেছি ধানহে উৎপাদন হ'ব এইবাৰ
অ হয় হয়
তাকে তই এতিয়া তই এতিয়া সেক্ট্ৰেৰী দায়িত্ব ৰত আছ বুলি তয়ে যে সেইখিনি কৰিব লাগিব সেইটো কথা নহয় কোনোবা এজন গৈ পঞ্চায়তত অ পঞ্চায়তত কথাটো সোধা হলেও ধৰ আমাক বুজাই মেলি দিলেহেঁতেন বাকী কচোন
মানে কি ধৰ এতিয়া যিকণ মাটি ধৰ এতিয়া সেইকণত এনেকুৱা হ'লতো দুবিঘামান মাটি মাটি বাম হ'ল দুবিঘা মান মাটি দহ হ'ল এতিয়া ধৰ একেটা শস্যৰ মানে যিটো বীজ মানে সেইটো দিলেতো ভাল নহ'ব কাৰণ বামখিনিত তোৰ যিটো মাটি ধান হয় যিমান ধ হ'ব দ'খিনিতটো ধৰ সেইটো নহয় দ'খিনিত ধৰ শালি ধান খালী মানে ধৰ কি বুলি ক'ম এইটো আমাৰ যিটো শালি ধৰ তাৰপিছত এই ৰঞ্জিত তেনেকুৱা ধৰণৰ ধান হয় কিন্তু ওখ যিটো চাপৰ ওপৰ মানে ওখ জেগা সেইখিনি ধৰ নানিয়া বৰা সেই তেনেকুৱা হ'লে ভাল হয় আৰু এতিয়া মানে আমাক কঠীয়াটো তোৰ শালি ধানৰ দিয়া হৈছে আৰু তোৰ হেৰি জহা আৰু এইফালে ৰঞ্জিত আছে সেইকেইটা ধানৰতো দিলে ভালেই হ'ব
অ আজিকালি মানে এনেকুৱা প্ৰযুক্তি কিছুমান ওলালে বৈজ্ঞানিক প্ৰযুক্তি সেই সেই প্ৰযুক্তি যদি তই অৱলম্বন কৰ তেন্তে তোৰ সেই মাটিক খিনি চাই পেলাই মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি তোক মানে কিছুমান বীজ দি দিব যে এইটো মাটি সেই বাবে এইটো বিজহে উপযুক্ত গতিকে ইমানবোৰ যেতিয়া বৈজ্ঞানিক আহিলা ওলালে ইমানবোৰ বৈজ্ঞানিক প্ৰযুক্তি ওলালে আমি সেইবোৰ যিমান পাৰোঁ ব্যৱহাৰ কৰিব লাগে তেতিয়াহে আমাৰ ধৰ খেতিৰ কৃষি স্তৰটো অকণমান বৃদ্ধি হ'ব মানদণ্ড বাঢ়িব গতিকে আমি সেইবোৰ যিহেতু আমাৰ ওচৰত উপ উপযুক্ত বা আমাৰ ওচৰত উপলব্ধ গতিকে আমি সেইবোৰ বস্তু ব্যৱহাৰ কৰিব লাগে আৰু এতিয়া
হয় হয়
সেয়াই আৰু তোৰ বিভিন্ন আৰু ঢেৰ পদ্ধতিও আছে এনেই পানী চানীটো তাত অভাৱটো নায়েই নে পানীৰ অভাৱ হ'লেও ধৰ টেপ চেপ লগাই পেলাইও তাত পানী যোগানটো আমি ধৰিব পাৰিলোহেতেন
হয় মানে ধৰ এতিয়া আমাৰ এতিয়া ধৰ গাঁৱে গাঁৱেতো পানী যোগান ব্যৱস্থাটো কৰিছে
অ
সেই তাৰ পৰাও সুবিধা হয় মানে দিবলৈ ধৰক এতিয়া নহ'লে আমি কাম এটা কৰিব লাগিব যদি পানীটো এবাৰ যেনেকৈ ৰ'দদিছে তেনেকে হ'লে দেখোন ন পানী দৰ এনেকৈ নাথাকিব তেতিয়া আমি কাষতে এনেকুৱা হেৰিয়ৰ পানী মেচিন এনটাও তেনেকুৱা বহা হালে ভাল হৈছিলে সুবিধা বেছি হ'লহঁতেন এতিয়া সেইটো খুব সেইটো ব্যৱস্থা গ্ৰাম সেৱকে কৰি দিয়ে যদি ভাল আছিলে আমি কথা
দিব দিব এনে এ এনেকুৱা পদ্ধতি ওলালে তোৰ ধৰক চ'লাৰ লগাই দিব আৰু তাৰ লগত এটা মটৰ দ মানে তেনেকুৱা এটা মেচিন বহুৱাই দিব ত' যেতিয়াই তাত মানে পানীৰ প্ৰয়োজন হ'ব যেন তোৰ অনুভৱ হ'ব তই মানুহ যাবই নালাগে পানীৰ প্ৰয়োজন হ'ব যেন অনুভৱ হ'ব সেই মেচিনটো নিজৰে মানে যেতিয়া অনুভৱ হব সি নিজে নিজে অটমেটিক মানে চুইচ অন হৈ পেলাই তোক পানী দি দিব সেই পথাৰখনত
অ আজিকালিতো ধৰ প্ৰযুক্তিবিদ্যা বহুত আগবাঢ়িলে থকা সুবিধা হ'লেতো বেছি ভাল কাৰণ আগতে ধৰ ছুইচটো যেতিয়া দিব লাগে তেতিয়া নিদিয়া হয় আৰু দি থ'লে বোলে বেছিকৈ পানী হৈ যায় মানে ধৰ খৰছটো বেছি হয় পানী পৰিমাণৰ
অ এতিয়া নাই এতিয়া এইবোৰ প্ৰযুক্তিবিদ্যা আহি গ'ল ধৰ তো মাটিখিনি সিহঁত সি নিজেই মেচিত চেক কৰি থাকিব প্ৰতি দৈনিক চেক কৰিব তিত ইমান পানীৰ প্ৰয়োজন হৈছে সিমানটো পৰিমাণৰ পানী দি দিব লগতে তোৰ সাৰো সাৰো থাকিব নহয় সেই সাৰৰ সিহঁতি মাটিটো সময়ে সময়ে উৰ্বৰতা চেক কৰি থাকিব ইয়াত কিমান পৰিমণৰ হিউমাছ আছে বা এইখিনি কণিকা কিমান আছে কিমান কি লাগে সেইমতে মানে যোগান ধৰিয়ে থাকিব সময়মতে অট'মেটিকটো মানুহ গৈ তাত কষ্ট কৰি থাকিব নালাগে আৰু
উম উম তাৰপিছত তহঁতৰ কি মাটি কি সৰু ৰুৱা মেলা
আমাৰ ধৰ আমি এইখিনি প্ৰযুক্তি যিহেতু ব্যৱহাৰ কৰি পেলাই ৰুই আছো হওঁ হওঁ হৈছেগে আৰু কিন্তু মানে মেচিনটো অকণমান ভয় হৈছে এইটো তই চৰকাৰৰ পৰা পালোঁ যদি মানে কোনোবাই চুৰ কৰি লৈ যায় নে লৈ যায় লাগি থাকে কেতিয়াবা কেতিয়াবা সেইটো কাৰণে ৰাতি এপাক এপাক মাৰি থাকিবলগীয়া হয় পথাৰলৈ
অঁ তাৰপিছত কিমান মাটি এবাৰ মানে ধৰ খেতি কৰিছ
এইবাৰ মাটি কম আগতকৈ এইবাৰ ন বিঘাহে টুটেল কৰিব পৰা হ'ল
অঁ আগতেতো বহুত কৰিছিল পঞ্চাছ বিঘা মান কৰিছিলি বুলি শুনিছো।
অ এতিয়া ধৰ ইমানতো নোৱাৰি আৰু মানে দেহায় বা শৰীৰেও আজিকালি ইমানতটো কষ্ট। কৰিব পৰা বাবে উপযোগী হৈ থকা নাই
অ হয় সেইটো হয় আগতে যিটো ত ডেকা অৱস্থাত আছিলে তেতিয়াত সেইটো কম হেন হেৰা ন অকণ কমটো সৰি নেকি তো তেতিয়াতো ধৰ দহটামানতো মহো পুহিছিলি তেতিয়া সেয়া
নাই নাই এতিয়া সেইটো নাই এতিয়া মানে কি কবি আৰু এতিয়া খোৱা বোৱা বিলাকতো। টো ভেজাল আহিলে যে সেইটো শক্তি নাই আৰু এতিয়া
হয় হয় এতিয়া ধৰ আগতে জহা ধানৰ বা এইবোৰ ধৰ মানে জহা ধানৰ লগত যেতিয়া ধৰ মাছ এখন বা কিবা পৰি পেলাই সেইখনৰ মানে যিটো মানে ভোজন কৰা হয় সেই তেনেকুৱা ধৰণৰ যদি এতিয়া খাবলে হ'লহেতেন তাত ভালে আছিলে কাৰণ এতিয়াতো ধৰ কণ্ট্ৰলৰ চাউলৰ ভাত খোৱা হৈছে কাৰণ ক'ৰ পৰা গাৰ শক্তি আহিব।
সেইটোৱেই। আগতে মানে এই বস্তুবোৰ ধৰ জহা চাউল কলি বা ধৰ থলুৱা মাছ কলি লোকেলটো চালানিটো নহয় তেনেকুৱা লোকেল মাছ সেইবিলাক মানে আগতে সহজতে উপলব্ধ বস্তু আছিলে মানে। এতিয়া সেইবোৰ বস্তু আকৌ বিৰল হৈ গল নহয় এইবোৰ। পাবলেই নাই।
হয়-হয় এতিয়া ধৰ সেই বস্তুটো এতিয়া এনেকুৱা হ'ল এতিয়া দেখিছ ত‌ই বিদেশতো সেইটো বিক্ৰী হয় মানে এনেকুৱা হ'ল এতিয়া সেইটো আমি আজিকালি দেখিবলৈও নাপাওঁ মানে সেই বস্তুটো এতিয়া।
সেইটোৱেই আৰু মানুহে মানে ব্যৱসায়টোৰ কথা বা পইচা পাতিৰ কথা আজিকালি বেছিকৈ ভাবিলে। নিজৰ ধৰ স্বাস্থ্যটো যতন ল'ব লাগে এতিয়া যদি ত‌ই চালানী মাছটোৰ কথা চাওঁ চালানী মাছটো ধৰ সাগৰত ধৰি আমাৰ ওচৰত পোৱালে যথেষ্টখিনি। এমাহ, দেৰমাহ সময় লাগি যায়। গতিকে সেইখিনি অঁ সেইখিনি মাছত তোৰ কিছুমান ৰাসায়নিক পদাৰ্থহে দি থয়। ইমান দিনলৈ সতেজ হৈ থাকিবলৈ।
হয় সেইটো বস্তু খালে আকৌ ক'ত মানুহৰ গাৰ শক্তি হ'ব তাৰ সলনি বেমাৰহে হ'ব বেছিকে।
সেইটোৱেই তই মুখৰ জুতি এটা পাব পাৰ কিন্তু যোনটো শক পাব পাৰ যোনটো গুণাগুণ থাকিব লাগে সেইটো নাপাওঁ নহয়। তাৰ পৰিৱৰ্তে তোৰ বেমাৰৰ বাঁহে হ'ব।
হয় এতিয়া ধৰ আমি খাল এটাৰ পৰা বা পুখুৰীটোৰ পৰা ধৰি ডাইৰেক্ট তেলত ভাজি পেলাই খোৱাৰ মাছটোৰ গুণাগুণটো আৰু এমাহ, ডেৰমাহ থাকি ফ্ৰিজ বা মানে বৰফৰ মাজত পঠিওৱা সেই মাছটোৰ গুণাগুণ কি আমি মানে ধৰ নক'লেও বুজি পোৱা হয়।
অঁ! সেইটোৱেই।
এতিয়া সেইটো মাছত অকল তোৰ বৰফেই দি বৰফত ৰাখি থয় বুলি ক'লেও নহ'ব বৰফ ফত ৰাখি থোৱাৰ লগতে ত‌ই চা চোন বৰফত ৰাখি থলেও সেই মাছটো কেনেকে ইমান সতেজ হৈ থাকে, তাত তেজখিনিও কেনেকে তেজ হৈ থাকে।
গতিকে অকল বৰফতে ৰাখি নথয়। কিছুমান মেডিচিন বা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰেই এইটোত।
হয় এতিয়া সেই ৰাসায়নিক দ্ৰব্যটো যে মানৱ দেহৰ কিবা ক্ষতি সাধন কৰিব পাৰে সেইটোতো সিহঁতে লক্ষ্য নকৰে। কাৰণ
নকৰে। অঁ! সিহঁতেও এইটো ব্যৱসায় হে কৰে সিহঁতে সিহঁতৰ নিজৰ ব্যৱসায়টোৰ কথা ভাবিব কেনেকে দুটকা অৰ্জন-অৰ্জন কৰো মানুহৰ সুখ, দুখ মানুহৰ কথা সিহঁতি ক'ত ভাবিব।
হয়, সেইটোৱেই। এতিয়া ধৰ আজিকালি ধৰ আগতে আলহী এজন কোনোবা ওলালেহে আমি হেৰিয়ত জাল মাৰোঁ ধৰ। পুখুৰীত জাল মাৰিলে মাছ ৰৌ মাছ, বৰালি কুঁহি চব আহি যায়। কিন্তু এতিয়া ধৰ আলহী এজন আহিলে বুলি ক'লে ধৰ প্ৰথমে সেই চালানী মাছটো কথাই মনলৈ আহে।
সেইটোৱেই। আৰু এতিয়া তই পুখুৰীত কৰা যোনবোৰ মাছ অঁ!
হয়।
সেইকেইটা ব্ৰইলাৰ কথাটো নকবি আৰু এতিয়া পুখুৰীত যোনবোৰ মাছৰ খেতি কৰে বা মাছৰ মাছ ডাঙৰ-দীঘল কৰে। সেইবোৰ মাছটো কম সাৰ দিয়ে বা কম ৰাসায়নিক দ্ৰব্য দিয়ে বুলি ভাবিছ নি?
আজিকালি দিবলৈছে বাৰু মানে ধৰ নিজে যদি ধৰ পুখুৰীত মাছ ডাঙৰ নক মই তেতিয়া মানে বাহিৰৰ পৰা অনা লোকেল মাছো খাবলৈ মানে অণন কণ ভয় হয়। কাৰণ দানা কিবা কিবি খুৱাই মেলিহে ডাঙ কয়ে।
অ আৰু সেই দানাবিলাক তোৰ অকল নৰ্মেল দানা নহয় নহয় সেইবোৰ দানা তোৰ ৰাসায়নিক গতিকে বুলি কলে কেনেকে হ'ব।
অ সেইটোৱে। এতিয়তো তোৰ ভক পুখুৰীটো কেনেকুৱা অৱস্থা হৈছে? মানে মাছ মাছ কিবা কিবি আছেনে নাই? তোৰতো বিছ বিঘা মাটি পুখুৰী এটা আছিলে আগতে।
আছে আছে সেই আ সেইটোত মই ৰাসায়নিক কিবা কিবি দ্ৰৱ ব্যৱহাৰ নকৰো বা ধানৰ ভুচি এনেকুৱা কিছুমান দ্ৰৱ সেইবিলাক
অ ঠিকে আছে তেতিয়াহ'লে। এই মোৰ হেৰি নহয় এইটো কি আমাৰ এই খুডৰা এজনৰ বিয়া এটা আছে বিয়াখন আছে।
অ।
সেই তাত মানে মাছৰ কথা কৈছিলে। মই কৈছো তক ক'ৰবাত যদি মনুহ তেনেকে পাওঁ মানে মাছ বেছি থকা তেতিহ'লে তোক ক খবৰ এটা দিবিচোন। মই ভাবিছোঁ যে এতিয়া তোৰভাগত বিছ বিঘা মাটি পুখী এটা আছে, তাতো মাছটো বহুতখিনি আছে তোৰ কম কেও এই তোৰ কিমান বুলি কৈছিলে? মানে বৰবিয়া নহয় নো তোৰ ধৰ কম কেও দুই কুইণ্টেলমান লাগিব চাগিলে।
অ দুই কুইণ্টেল মান মাছ পাই যাবি বাৰু কিন্তু মানে মাছৰ ওজনতটো এতিয়াতো কমি আছে মোক ক'লোৱে নহয় কথাটো তোক। মই মানে সেই ৰাসায়নিক অ মই মানে ৰাসায়নিক দ্ৰব্যবোৰ দি ধৰক সোনকালে ডাঙৰক নিদিওঁ, মোৰ ইয়াত আছে বাৰু দুবছৰ তিনিবছৰ পুৰণা মাছ আছে।
নহয় তোৰ ধৰ বহাগলেতো এই বছৰীয়া মাছবোৰ ডাঙৰ হ'বগৈ ন।
অ হৈ যাব, হৈ যাব, তেতিয়ালৈ হৈ যাব।
নাই তেতিয়ালৈ চিন্তা নাই, তই দুই কুইণ্টেল নালাগে চাৰি কুইণ্টেল বিচাৰিলেও তেতিয়ালৈ পাই যাবি। তেতিয়াললে ডাঙৰ হৈয়ে যাব। মানে মাছ বিলাকক তোৰ অকল খাবলে দিলেই নহ'ব সিহঁতক খেলিবলৈ কাৰণেও মানে, তোৰ ডাঙৰ এটা আহল-বহল ঠাইৰ প্ৰয়োজন হয়।
উম হয় হয় বাৰু সেইটো। আকৌ ধৰ এতিয়া গাজ কাপ মাছটো যে সেইটোতো ধৰ কলপাতৰ প্ৰয়োজন বহুতখিনি
অ। মইতো সিহঁতক ৰেগুলাৰ কলগছ দিয়ে থাকো। পুখুৰীৰ চাইডত গোটেইখিনি কলগছে আছে। পাতটো কাটি কাটি সিহঁতক দিয়ে থাকো।
আকৌ মুড়ি দিলে বোলে খা বেছি ভাল বুলি শুনিছোঁ। মুড়ি সেইটো বস্তুটো কেনেকুৱা ভাল? মুড়ি দিলে ভালনে বেয়া বাৰু?
ভাল ভাল। সেইটোত ধৰ মুড়িটোত তেতিয়া তই মুড়িটো আমি ঘৰতে প্ৰস্তুত কৰিব পাৰোঁ মুড়িটোত কিবা কেমিকেল দিয়াৰো প্ৰয়োজনীয়তা নাই। তই ঘৰতে বনাওঁ বুলি ভাবিলে বনাব পাৰ। গতিকে তেনেকুৱা বস্তু বস্তুবিলাক খুৱাব পাৰো, সেইবোৰ বস্তুত কোনো অপকাৰ নকৰে সেইবোৰ বস্তুৱে।
হয়, হয়।
সেয়াই আও